অ এতিয়া শুনা পাইছো কিমান টাইম লাগি গল ফোনটো সেই হওঁতে।
বহুত লেট হৈছে ৰিচিভ কৰাটো নেকি। আহ আপুনি কি কৰি আছে এতিয়া? আপুনি কি কৰি আছে।
এতিয়া মই মানে চব কিছু হেৰি কৰি আছোঁ। অ ঠিক কৰি আছো এতিয়া ওলাম মই। অ মানে কামৰ কাৰণে।
হয় আহ আপোনাৰ খবৰ কেনেকুৱা আজি।
হা
খবৰ কেনেকুৱা আজি আপোনাৰ?
আপোনাৰ কথা মাতকেইটা কাটি কাটি আহি আছে।
আপোনাৰ খবৰটো জনাব পাৰিম নেকি খবৰ কেনেকুৱা আজি?
তথাপিও শুনা শুনি শুনি পোৱা নাই দেই। নেটৱৰ্কটো প্ৰব্লেম দি আছে নেকি?
নাজানো আপোনাৰ খবৰ ভাল না।
অ খবৰটো মোৰ ভালেই।
হয়।
আপোনাৰ?
মোৰো ভালেই।
আচ্ছা কি কৰি আছে?
মই বৰ্তমান পথাৰত আহিছোঁ। আহ ধান- খেতি কৰাতো অলপ চাব আহিছোঁ মানে অ এতিয়াতো বাৰিষা বতৰ হয় না। হেল্ল'
উম! আচ্ছা। আৰু গোটেই দিনটো কি কৰিবা আজি।
আজি মানে পথৰতে থাকিম আমাৰ ভূৰি ৰৈ আছে এইটো অলপ হেল্প কৰি দিওঁ। আহ কঠীয়া লৈ কিনে দি দিম। আৰু অলপ আলি কাটিব লগা আছে ইটোও কাটি দিম আৰু। আৰু আপুনি?
মোৰো আজি এনেকে আজি মানে অ বিদ্যালয়ৰ পৰা সোনকালে অলপ ছুটি লম যিহেতু গৰমৰ গন্ধ আহি গৈছে। আজিকালি অ ক্লাছ কম হোৱা হৈছে ছাত্ৰ- ছাত্ৰীও কম আহে। দহ তাৰিখলৈকে খোলা দিছে বিদ্যালয় তথাপিও মানে ছাত্ৰ-ছাত্ৰী কম আহি আছে পঢ়া -শুনা ইমান হোৱা নাই ত আজি মানে অলপ সোনকালে ওলাই যাম ফ স্কুলৰ পৰা, আৰু বতৰটোও আজি আজি অলপ গৰমটো দেখোন কম আছে।
অ গৰম কম আছে আজি, অলপ ৰাতি বৰষুণ দিছিল না
উম! মা অৱ আমাৰ ইয়াতে বাৰু হোৱা নাই বৰষুণ। কিন্তু ডাৱৰীয়া হৈ আছে বতৰটো। সেইটো ভাবিলো আজি অলপ। আহ বজাৰত যাম স্কুলৰ পৰা জল্দি জল্দি ওলাই আজিতো আকৌ বুধবাৰ না আমাৰ ইয়াতে বুধবাৰত হেৰি হয় ইয়াতে লোকেল মাৰ্কেট হয় যে হাত হাত পুলি
অ এইটো এইটো আমাৰ ইয়াতে হয় তাতে গৈ ভাল লাগে মোৰ আৰু বহুত একদম লোকেল লোকেল মানুহ থাকে একদম ঘৰচীয়া টাইপৰ বস্তু পোৱা যায় এনেকুৱা বস্তু পোৱা যায় য'ত মানে আপুনি অনলাইনত বিচাৰি নাপাব
ভাল লাগে এইলাক বস্ত
আপুনি আজি কি কি চবজি আনিব বজাৰৰ পৰা!
চব্জি মানে মই চব্জিতটো আনিমেই তাৰপিছত হেৰি লৈ আহিম এ অ খাৰ আনিম খাৰ চিনি পাই ন
হয় খাৰ চিনি পাওঁ আমি ঘৰতে বনাওঁ
অৱ অৱ আমাৰ যে ইয়াতে ইমান সময় নহয় ঘৰটো বনোৱাৰ সেইকাৰণে হাতৰ পৰা লৈ আনিম, খাৰ আদি তাৰপিছত অ গুটি আনিম হেৰি কঠাঁলৰ
হয় হয়।
আৰু মানে ইমান গৰমত ইমান কঁঠাল চঠাল খাব নোৱাৰো, আমাৰ ঘৰতে মানে কোনে নাখায় বেছি সো গুটিটো খাই বহুত ভাল পাওঁ আৰু এইটোৱে সেই বিলাক লৈ আহেম আৰু কিবা কিবি গুটিও পোৱা যায় আহ কি বুলি কয়। আহ চিম বুলি গম পায় নেকি ই চেম আপোনালোকে কি কয় এইটো
মই এইটো গম পোৱা নাই চিনি নাপাওঁ মানে
অ একেটা মানে চব্জি আছে। এইটোৰ গুটি বৰবটি চিনি পায় নে
সেইটো ভালকে চিনি নাপাওঁ মই।
হাঁ, হাঁ আচ্ছা এইবিলাকৰ গুতি লৈ আহিম
হয় ভ আৰু কঠালৰ গুটি আমি আলু নিচিনা লগতে খাব পাৰি হয় না, কঁঠালৰ গুটি চব আঞ্জাৰ লগতে মিলি যায় যেনে আলু চবৰ লগতে মিলি যায়। কঁঠালৰ গুটি আমি দালি দিওঁ খাব পাৰোঁ
আৰু পিটিকাও ভাল লাগে।
অ পিটিকাও ভাল লাগে মাংস দিওঁ খাব পাৰোঁ
মাংস দি কঁঠালৰ গুটি অ মই খোৱা নাই দেই।
খাব পাৰে খাব পাৰে।
অঁ ঠিকে আছে খাম কেতিয়াবা
হয়।
আৰু আমাৰ ইয়াতে অঁ আমাৰ ইয়াতে হেৰি কি বুলি কয় জাহাজী কল আছে না পাহাৰ ইয়াত কল যাহাজি যে কল এইবিলাকৰ কলফুলিটো পাই ধুনীয়া লাগে খাব এইটো এইটো আৰু ভাডডালিচি চিনি পায় ন আপুনি
লৈ চিনি নাপাওঁই ভালকে
ভাৰালি কলগছৰ ভিতৰত থাকে যে একদম মেইন গুৰিৰ গুৰিৰ পৰা ভিতৰত তাৰপা কিবা বস্তু এটা পাই ন নাই ক'ল বাচন বাহৰ নিচিনা
হয় হয়।
এইটোয়ে ভাৰালি বুলি কওঁ আমি ইয়াতে আইৰন মানে আপোনাৰ যদি তেজৰ কিবা কমি হৈ যায়। শৰীৰত, তেন্তে আপ আপুনি এইটো খালে বহুত ভাল।
কোনটো কিহৰ বনোৱা খাৰ মানে বেছিকৈ ভাল কিহৰ পৰা বনা
কিহৰ মানে সাৰটোতো মই মানে অ' পাহাৰীয়া কল কলদি বনাই নেকি। পাহৰী পাহাৰীয়া কলৰ আ' চব ৰেদি বাকলি দি।
তলত থকা কি কয়, শিপা এনেকুৱা
অঁ, শিপা দিওঁ বনাই।
অঁ, তলত যোনটো কিবা থাকে কি কয়।
অ', অ'। এইটো মই এইটো মই নাজানো দেই মই বাকলিটোৱে জানিছিলো।
সেইটো মানে বেষ্ট হয় মানে।
অঁ, এইটো কেনেকে বনাই।
সেইটো মানে ফাৰ্ষ্টতে কলটো কাটি লব লব লাগে তাৰপিছত কলটো এই মুৰা গিলা চব ওলাবা লাগে মানে।
অঁ',
এইটো মানে কল কলি আমাৰ অ' আঠিয়া কলৰ বেষ্ট হয়।
আচ্ছা, আটচা
হয়। এইটো মুৰাটো উলাই কিনে তাৰপিছত ইটো কাটবা লাগে আৰু। পিচ পিচ কে সৰু সৰু! তাৰ পিছত শুখাবা লাগে ৰ'দত, আঁ' শুখাৱাৰ পিছত অঁ' আমি পুৰি পুৰিব লাগে মানে জুইয়েদি।
অঁ। ',
সিটো মানে অৰ্জিনেল খাৰ।
অঁ', খাৰটোতো ভাল সব আ লগতে খাই ভাল লাগে দেহাৰ কাৰণেও ভাল এইটো মই এইটো মই ইয়াত তে নাপায় চাগে, আমাৰ ইয়াতে বাকলিত
হয়, আজিকালিতো বহুত খাৰ এনেকুৱা ভাল নাপায়ে। আজি খাৰ আজি মানে অৰ্জি নেল খাৰ হ'লিতো অলপ টেষ্ট কৰলিয়ে বহুত কিবা হৈ যায়। মানে, আজিকালি পানী পানী লাগে খাৰগিলা বহুত।
অ', অ,
খাৰেদি কি কি আঞ্জা বনাই আপুনি?
মই সাৰ মানে চব বস্তুতেই দি দিওঁ কেতিয়াবা। মই দালিতো দি দিওঁ কিবা আঞ্জা বনালে তাতেও দি দিওঁ। মোৰ ভাল লাগে মানে আৰু কেতিয়াবা ৰংটো সলনি হৈ যায় না আঞ্জাত দিলে যে।
হয়, হয়, হাল হালধি দিলি হৈ যায়।
অ' সেইটো সেইটোও দেখাত মান বহুত ধুনীয়া লাগে সেইকাৰণে ৰঙা ৰঙা নি। নিচিনা হৈছে, ভাল লাগে খাই আৰু। আৰু কেতিয়াবা কেতিয়াবা যদি আ' পেটৰ কিবা বিষ থাকে, কিবা অসুবিধা থাকে তেতিয়া খালি পেটত এক গিলাচ পানীত অলপমান খাৰ দি খালি পেটত খাই দিবা।
হয়, অ, বহুত ভাল পেটটো ঠাণ্ডা পৰে আৰু। বহুত ভাল হয়। উম,
আৰু আপোনাৰ ইয়াতে হাত হাতৰ নিচিনানো ম বজাৰ বহে নেকি কেতিয়াবা?
অ', আমাৰ ইফালে বহে বহাটো আমাৰ বাজাৰত মানে। বহুত গাঁৱলীয়া বস্তু পায় যেনে শাক পাচলি। ঘৰতে মানে অলপ অলপকৈ ৰোৱা। আহ গাঁৱৰ মানে একদম বুঢ়া-বুঢ়ী গাঁৱৰ এনেকুৱা আনে আৰু চব বেলেগ-বেলেগ চবজি। বেছিকৈ আনে অলপ-অলপ আন কেনে বিক্ৰী কৰে মানে তেখেতলোকৰ চব্জি কিলা বহুত ভাল হয়।
ন এইবিলাক সব্জি মানে একডম অ' ৰাসায়নিক সাৰ মানে ব্যৱহাৰ। নকৰি হয়ত একদম ভাল থাকে স চব্জি কেইটা পাচলি কেইটা।
হয়। এনেকুৱা চব্জিতটো আমি কিনিব লাগে আৰু তাহাক এ, ক'ব লাগে যে আপুনি এনেকুৱাই ভালকৈ বন চব্জি ৰুই কেনে বিক্ৰী কৰি থাক। আৰু আগবঢ়ি যাওক এনেকুৱা হয় না।
আমাৰ সেই গাঁৱৰ মানুহ মানুহে কে যে সৰু-সৰু ব্যয়ৱসায় কৰে সিহঁতক এনেকে আমাৰ মানে।
অলপ চাপৰ্ট কৰিব লাগে।
হয়-হয়। যিহেতু আজি আজি-কালি চব্জিৰ কাৰণে বহুত বেমাৰ হৈছে।
হুম। আজি-কালি, অ, অ-অ সেইটোৱে। কিছুমান চবজিতো এনেকা আছে যে খাবই নোৱাৰি। যেনে আজি-কালি আ আথ কপি, তাৰপিছত অ'- মুলি, ফুলগোবি
হয়, হয়-হয় চিনি পাওঁ।
এ এইকেইটা বস্তুটো খাবই নোৱাৰি। এনেকা মানে খালে এনেকা পেটৰ বিষ হ'বই এনেকা গেছ হৈছে মানুহৰ। ইমান এনেই বস্তুকেইটা খালে মানুহৰ গেছৰ প্ৰব্লেম হৈ যায়। তাৰ উপৰি আকৌ সিহঁতে আৰু বেয়া বে কেমিকেল দিয়া দি বনাই থাকে।
হয় সেইটো মানে ডাইৰেক্টলি আহি যায়। মানে বান্ধাকবি, ফুলকবি ফুলকবিটো এক ৰাতিতে বহুত ডাঙৰ হয়।
হুম হুম।
এই ফুলকবিত ব বেছি। বেছিকৈ ঔষধ দিলে এই ফুলকবি আৰু এইফালে ওলকবি আৰু বাণ বন্ধাকবি উম। সেইগিলাক বেছি, আজি আজিকালিতো চব চবজিতে দিয়া হৈছে। হয়, আজি ইয়াতে সমাপ্ত কৰোঁ আমাৰ কথাখিনি।
উম। ঠিক আছে দিয়া।